তছো
অ অ কি কৰি আছা
আছোঁ এনে।
অ'-অ' বাকী ভালেই নহয়।
বাকী ভালেই-ভালেই আপোনাৰ।
মোৰ ভাল- ভাল আছোঁ আওঁ।
অ'।
হয় হয়- হয়- হয়। মই তোমাৰ এই অকমান ওলাই আহিছিলো তাকে বহি আছো।
অ' হয়। হয় খালো- খালো ভাত আপুনি খালে ন। অ'।
অ' তাৰ পিছতে এই হেৰি নহয় এ তোমালোকৰ সেইফালে পাহাৰ নাই জানো।
আছে- আছে হয়।
মানে কিবা এটা লিখি আছো মানে চেমিনাৰ।
হয়- হয়।
ধৰি যাতে মানুহবিলাকে কেনে তোমাৰ নেট আছে নে মোৰ নেট নাই, দিয়া